ছা, আহ আহ দিয়া দিয়া। অ'কি কৰি আছা বন্ধু?
এনে আছো ৰবা তুমি কি কৰি আছা?
নাই নাই মই অলপ ভাত বনাই আছিলো।
হয় নেকি বাকী কোৱা খবৰ পাতি।
খবৰ ভালে আছে, তোমাৰ কেনেকুৱা খবৰবিলাক?
খবৰ মোৰতো ভালেই দিয়া।
উম, ভাল। তুমি খালা।
ভাত - ভাত খালো ৰ'বা তুমি?
কি বনালা, কি বনালা?
আজি মোৰ বেলেগ নাই, আজি তোমাৰ ধৰি লোৱা এই। দালি আছিল, আলু ভাজি তাৰে পিছত আৰু হয় আলু পিটিকা।
উম ভালেই।
খাই ভাল লাগে, নিৰামিষ খাব লাগে নিৰামিষ খাই ভাল লাগে।
উম, তেনেকৈ মানে আৰু কি খবৰ বিলাক কেনেকা আছে তোমাৰ মানে কত বাৰু। ফ আছিল নেকি বাৰত ফুৰিব গ গৈছিল নেকি
বাহিৰত ফুৰিবলৈ যোৱা নাই, এনেই অলপ ফিল্ডত দেখি খেলা খেলিবলৈ আহিছো।
অ' ভাল।
খেলা খেলিব লাগে স্বাস্থ্যৰ কাৰণে ভাল নিজৰ।
অ আঠ টকা এটা ভৰা হ'ল আজিকালি সেটো মানে নিখিলে এইটো মানে শাস্ত্ৰ বিয়া মানুহৰ বদনবিলাক বিয়া এইটো থাকে এনেকা ন, মইয়ো ভাবো খেলিব লাগে। তুমি কি খিলা এনে এনে?
মই ত্ৰিকেট খেলো বেছি ভাগ, ত্ৰিকেট খেলি থাকো, ত্ৰিকেট খেলি ভাল পাওঁ মই নিজৰ।
অ ক্ৰিকেট খালী খেলে বেলেগ নিখিলে যেনেকা ফুটবল না কিবা বেলেগ?
হয় হয় আগতে খেলিছিলো মানে ধৰি লোৱা তুমি ভলীবল খেলিছিলো তাৰ পিছত বেডমিন্টন খেলিছিলো। তিয়া সিমান খেলা হোৱা নাই যাতে লগ গেটাও মানে ইমান এটা সেই গুৰুত্ব দিয়া নাই এতিয়া এইকাৰণে এইটো বন্ধ হৈছে। ত্ৰিকেটটো খেলি আছো বৰ্তমান।
নহ'লে ক্ৰিকেট খেলি আছ মানে।
অ এতিয়া ত্ৰিকেট খেলি আছো ৰবা।
উ ভালেই তিতা কিবা নহয় কিবা খিব লাগে আৰু মানে ভলীবল না বাস্কেট বল কিবা না কিবা এটা খেলি থাকিব লাগে আৰে।
হয় হয় হয় খেলিব লাগে কাৰণ ধৰি লওক খেলি খেলিলে আমাৰ শৰীৰটোও ভালে থাকিল ধৰি লোৱা নিজৰ আকৌ বেমাৰ আজাৰো সজ কে নহয়। খেলা খেলিলে বেমাৰ আজাৰো নহয় বিশেষকে প্ৰব্লেম নিদিয়ে বেমা-
ঠিক আছে ঠিক আছে। মানে খেলি থাকিলে তোমাৰ বদৰ মুখনো ভাল থাকিল বেমাৰ আজাৰ নহয় আৰু মানে
হয় হয়, হয় হয় হয়।
বেমাৰ আজাৰো নহয় লাষ্টত তোমাৰ বদন খুৰো ভালকে থাকে সাস্থ্যবিলাক তেতিয়া তোমাৰ লম্বা যিয়ে থাকি যায় ডাঙৰ যি থাকি যায়।
হয় হয় হয় তুমি ঠিকে কৈছা হৰণ চাবা আমি খেলা খেলিলে আমাৰ শৰীৰটো চলিব। কাৰণ বা তুমি যিকোনো খেলা খেলিলে আমাৰ দেহটোও ভালে থাকিব ফুটবল খেলিলে আমি এটা কষ্ট কৰিব লাগে আমি দাউৰিব লাগে। খুব দাউৰিব লাগে ফুটবল খেলিলে, ফুটবল খেলিও ভাল ভাল লাগে দাউৰিব লাগে কষ্ট কৰিব লাগে কষ্ট কৰিলে মানুহৰ শৰীৰটোও ভালে থাকে আমাৰ মানুহবিলাকে কষ্ট কৰিব নোখোজে সেনেকুৱা লৰাবিলাকৈ এতিয়া সৰু সৰু বাচ্ছবিলাকক মাক-দেউতাকে যাবলৈ নিদিয়ে খেলিবলৈ। টো খেলিবলৈ আচমতে যাব দিব লাগে। খেলিলে মানুহবিলাক ভালে থাকিব, সৰু সৰু বাচ্ছাবিলাকৰ যিট তেতিয়া খেলিব তেতিয়াতে তাৰ ভাল হ'ব ভৱিষ্যতৰ কথা আছে তাহাৰো বুজি পাইছ নে?
উম ঠিক আছে ঠিক আছে মানে আমাক আহও কি কিবাক খেলিলে কি হৈছে মানে অলপ বদনটো কিবা থাকা যা না মানুহৰ কামবোৰ কৰা থাকা যায়। কিন্তু আমাৰ আহ উ উমাৰখন নিজে ডাঙৰ হৈ যায় মানে না যি থাকা লম্বা হৈ যায় মানে তিমানে তুমি খেলি থাকিলে তোমাৰ উমৰখনো ডাঙৰ হৈ যায় তাছত তুমি আ আ বিমাৰখনো নহয় আৰৰ বিমাৰো নহয় একো নহয় এনেকুৱা আৰ এনেকুৱা হয়।
হয় হয় ইউ হৈছা কাৰণ চাবা আমি যদি খেলা খেলো আমাৰ যৰ কাৰণে ভাল আৰু যেতিয়া তুমি ধৰি লোৱা খেলি খেলি বা তুমি খেলা খেলি তুমিন দুই এজনক লৈও আহিলা খেলা খেলিবলৈ তেওঁলোকেও খেলিলে ভাল লাগিল আৰু যিমান নওক তুমি লগ বন্ধুৰ লগত খেলি খেল খেলি এজাক ভালো লাগে নিজৰ কাৰণেও ভাল আৰু তেওঁলোকৰ লগত খেলিও ভাল লাগে খেলা। বুজি পাইছানে তুমি?
অ বুজি পাইছো
কোৱাচোন বাৰু তুমি অলপ কেনেকুৱা ধৰি লওক কেনেকুৱা খেল খেল ধেমালি ভাল পোৱা খেলি ভাল
ৰোৱা দেই এক মিনিট এক মিনট এক মিনিট ৰোৱা।
ৱাহ। বাকী খবৰ পাতি।
এক মিনট এক মিনট এক মিনিট।
অঁ ৰ'বা ৰ'বা, দিয়া দিয়া দিয়া। হয় নেকি, অঁ কোৱা খবৰ পাতি। ভালে আছো, হয় নেকি। হয় দিয়া, কোৱা না।
বুজো মানে মোক কৈছিল মানে, ফাক। লগ কি হৈ গল আজি মানে লগৰ বিলাক খুচৰি নিখিলে আৰু মানে। একেল একেলে ফোনতে গেম খেলি থাকিব আৰু মানে, এইটো ভাল নহয় মানে একেলে একেলে খেলি থাকিলে। মানে লগৰবিলাকত খেলিলেও অলপমান লগৰ লগতো ভাল থাকে অলপমান কথা পতা। এনেকা ভাল থাকে মানে আজিকালি কিবা লৰাবিলাক ছোৱালীবিলাক খালি ফোনতে গেম খেলি থাকে এইটো ভাল নহয আজিকালি মানে। যেনে, ফোন ফোন আহিল চবে ফোনটে বিজি থাকে আৰু আজিকালি তুমি কি ভাবা এইটো কথাত?
তুমিচ তুমি ঠিক কথা কৈছা কাৰণ চাবা আমি ফন- অঁ কথা পাতিব লাগিব ফোনত গেম খেলিব লাগিব টাইম আছে কিছুমান কথা পাতা গেম খেলা। যোন বিলাক ল'ৰাই এনি টাইম বা ফোনতে খেলা কথা পাতি থাকে- সেইবিলাক ল'ৰাক মানে তেওঁলোকৰ ভৱিষ্যতৰ মানে একোৱে নাই। মানে একো নাভাবেই তেওঁলোকে কাৰণ চাবা আমি ধৰি ল- মোবাইলত এনি টাইম যদি আমি মোবাইলটোতে সোমাই থাকো তেতিয়াহ'লে আমাৰ মোবাইলটোৰ পৰা আমাৰ বহুত খত- ক্ষতি হয় আমাৰ ধৰি লোৱা চকুৰ ক্ষতি হয় বিভিন্ন ধৰণৰ ক্ষতি হয় কাৰণ ধৰি লও আমি মোবাইলত এনিটাইম- মোবাইল চাই থাকিব নালাগে বা ফোন কৰি থাকিব নালাগে এনিটাইম। কৰা তুমি ফোন কৰা টাইমো লাগে কিছুমান কথাও লাগে কিছুমান। কৰ্ম কৰিব লাগিব মোবাইলত। মোবাইলটো আক এনি টাইম মোবাইলটোলে আহি থাকিলে সেইটো বেয়া কথা কাৰণ তেওঁৰ নিজৰ ক্ষতি হয় না।
উম' ঠিক কৈছা, ঠিক কৈছা।
হয়।
মানে,
না।
নিজৰে ক্ষতি হয় লগৰবিলাকৰ উ কথা পতা নহয়টো হাত-
হয়।
আৰুটো তোমাৰ যেনেকা মানুহ বিলাক আজি কি হৈ আছে। আহ তোমাৰ যেনেকা ফোনত বিজি থাকা ত মানে- যেতিয়া ওচৰ ওচৰ লগ ধৰে তেতিয়া ভালকে কথা নাপাতে এইটো কি ভাবা তুমি?
কি কৈছা? বুজি পোৱা নাই মানে।
যেনে মানুহবিলাক যে সন্মুখত ল কথা পাতে ফোনতো ভালকে কথা পাতে মানে যেতিয়া সন্মুখ- খত আহে যেনে, আমো আমাৰ ওচৰত আহে লগৰ লগৰ সন্মুখত তে ভালকে কথা নাপাতে এইটো কি ভাবা তুমি?
হয় হয়, তুমি যোনটো কথা কৈছা ঠিকেইে কথা কৈছা বাৰু মই সেইটো কথা কওঁ তোমাক। মানে আমাৰ ধৰি লোৱা এটা সন্মুখত কথা নাপাতে কিছুমানে ডাইৰেক্ট মুখে মুখে কথা ক'বলৈ- কিছুমানে ধৰি লওক ভয়ো কৰে বা কিছুমানে লাজো কৰে কিছুমানে- সেইও কৰে মানে অলপ সেই কৰে লাষ্ট কৰে তাই। মানে অলপ ক'ব ভাল নালাগে ধাৰ ক'বও নোৱাৰে এনেকুৱা কথা আমি ধৰি লত- এতিয়া মোবাইল ফনৰ দ্বাৰা দিয়ে ক'ব পাৰো বা ফোন কলৰ দ্বাৰাদিয়ে ক'ব পাৰো বা মেছেজৰ দ্বাৰা দিয়ে ক'ব পাৰো। তেওঁলোকে তেতিয়া মোবাইল ফোনত বা- কল ডাইৰেক্ট কলত কবলৈ তেওঁলোকে ভয় নকৰে কাৰণ তেওঁলোকে ওচৰত- নাই তেওঁলোকৰ পৰা দূৰত আছে। সেই দূৰত ক'বলৈ দাহন ভয় নকৰে তেতিয়া সাহস পায় দাহন ক'বলৈ। ইয়াত সন্মুখত ক'বও নোৱাৰে বেয়াকে ক'বলে কিবা কৈও কৈ মাৰি চাৰিও দিব পাৰে। এ সেনেকুৱা ভয় কৰে অলপ মানে ক'বলৈ।
ঠিকে কৈছা তুমি ঠিকে কৈছা আৰু তোমাৰ লগৰ বিলাক মানে যা তুমি এনে লগৰবিলাক ঘূৰিব যায় ত' মানে তোমা কি লগৰবিলাক মানে এ তোমাৰ এনেকা কিবা ভাবা তুমি যেনিবা পেচা আনিব পাৰিল তোমাৰ লগৰবিলাক দি দিয়ে নেকি তোমাক?
হয় দিয়ে এনেকুৱা লগৰো আছে মোৰ বহুত লগ আছে যোনে ধৰি লোৱা পেচা দিয়েও কোনোবা নিদিয়েও সেনেকুৱা লগৰো আছে বহুত। আৰু যাৰ তাৰ পৰা আনিছো তাক দিলে সি দিব ৰিটাৰ্ণটো মই সেইটো কথা মই জানো ভালদৰে। কিছুমান লগো আছে ধৰি লোৱা কিছুমান লগৰ পৰা মই যি খুজিলেও পাওঁ। আৰু সেনেকুৱা লগৰো আছে বহুত।
উম, অ ঠিকে আছে ঠিক আছে মোৰো আছে এনেকুৱা বহুত।
হয়।
মোৰ মানে তোমাৰ যেনেকা তোমাৰ লগৰ বিলাকৰ লগত তুমি যে ঘূৰিব যোৱা
হয়।
মানে যাইছিল নেকি আজি মানে আহ এইটো সপ্তাহত গৈছিল নেকি ঘূৰিব কাৰণে ক'ৰবাত?
এইটো সপ্তাহত বিশেষ লৈ মই যোৱা নাছিলোঁ মই গৈছিলোঁ মানে মই ফুৰিবলৈ গৈছিলোঁ মোৰ মামাহঁ তালৈ গৈছিলোঁ। তাতে যোৱাতে মই লগ পালোঁ ভাল মামাহঁতৰ মানে কাষৰ লগ বা মামাহঁতৰ কাষৰ ল'ৰা বিলাককো লগ পালোঁ ভাল লাগিল ল'ৰাৰ লগত থাকি ভাল লাগিল। তালচ টাইম গেলা কতোৱা যায় না। ধৰি লোৱা মোবাইলে চাই হওঁক বা বিভিন্ন ধৰণৰ খেল ধেমালি খেলিয়ে তা ল' তেওঁলোকৰ লগত ভাল লাগে। লে, সেনেকুৱা তামা হয় হয়।
অ কোৱা কোৱা?
মানে আকৌ অ ৰ'ব কৈ আছোঁ কৈ আছোঁ ৰ'বা, মানে ধৰি লোৱা তা তেওঁলোকৰ লগত বহুত দিনৰ মোৰত ধৰি লোৱা তুমি এদিন ক'বালে দূৰণিলৈ ক'বাই গ'লা ফুৰিবলৈ তুমি বহুত দিন যোৱা নাই মোটামুটি এবছৰৰ মোৰত গেলা। মও মামাহঁতে ঘৰে এবছৰ মোৰত গ'লো তাতে যাই কিনে ভাল লাগিল। তাই গেলাই মাতিলে চবে মাতিলে ভাল লাগিল যে সেনেকুৱা হ'লে ভাল লাগে। তুমি য'ত এদিন এদিন যাই কিনে সদায় যাই থকা এটা জেগাতে তাতে তোমাৰ ব্যৱহাৰটো কম তাতে তোমাৰ চব কমি যায় ত' সন্মানটোৱ কম চব কমি যায় তোমাৰ য'ত তুমি বহুত দিনৰ মোৰত গৈছা এ এদিন তেতিয়া তুমি ব্যৱহাৰ পাবা বহুত ব্যৱহাৰ পাবা ভালো লাগে তোমাৰো সেনেকুৱা।
উম ঠিকে কৈছ। আৰু তোমাৰ যেনেকা লগৰ বিলাকত মানে কিবা থাকে যেনেকে কোনোবা ঘৰত গ'ল।
হয়।
মানে কাৰোবাৰ লগৰ ঘৰত তু তুমি ঘোমাইছে কি আজিলৈকে মানে এনেকা থাকিম নাই টিং নাই টিং নাই দাউট লগৰ বিলাকৰ ঘৰত।
হয়।
কৈছা নেকি তুমি আজিলৈকে?
লগৰ ঘৰত?
ন' থাকিছি এক ৰাতি বাৰে।
লগৰ ঘৰত মই সেনকে বিশেষ থকা হোৱা নাই। এজন লগৰ ঘৰত আছিলো মই। থাকি ভাল লাগে কাৰণ চাবা, তেওঁলোকৰ যিখিনি মই, মই তেতিয়া অলপ সেই কৰি আছিলোঁ মানে অলপ, মানে তোমাৰ অলপ সেই ফ্ৰী মানে অলপ ফ্ৰী, সিমানো এটা ফ্ৰী হ'ব লগৰ লগত ফ্ৰী। তাৰ মাক বা দেউতাকৰ লগত ইমান ফ্ৰী হোৱা নাই। থাকি ভাল লাগে। তেওঁলোকৰ ধৰি লোৱা যিখিনি ব্যৱহাৰ সন্মান সেইখিনি ভাল লাগে। তেওঁলোকে বঢ়িয়াকে মাতে, ভাল লাগে থাকি পাইছো মই। ওচৰৰে লগ ওচৰৰ মানে ধৰি লও তোমাৰ মোৰ ডিটেইলচটো অলপ দূৰ হয়। মোটামুটি এক কিলোমিটাৰমান দূৰ হয়। মই মানে ৰাতি অকল ধৰি লও ক'বালে অনুষ্ঠানলৈ গ'লো আহি ৰাতি হল, আকালগে আহিলো তেতিয়া মই তেওঁলোকৰ লগত আছো থাকি কি পাইছো, মই সেনেকে।
ঠিক আছে, ঠিক আছে। মোৰো আছে মানে ইয়াৰ লগত।
হয়।
যাৰ ঘৰত থাকা হ'ল, যাৰ কিবাহত থাকা হৈ গ'ল হয় ন'। এনেকা আছে বহুত কাস্তমাৰ।
হয় হয় হয়। দিয়া পিছে তোমাৰ লগত কথা পাতি ভাল লাগিল। টপিকটো নতুন নতুন কথা শিকিব পাৰিলো তোমাৰ লগত।
অ দিয়া তা নিশ্চয় তোমাৰ ভালকে কথা পাতিম মই, ভালকে ধন্যবাদ দিয়া।
হয় দিয়া। দিয়া দিয়া দিয়া ধন্যবাদ।